অ', বিকাশ
অ', কোৱা
কি কৰি আছা অ',
আচো ৰ পৰা নাই টিভি চাই আছো কি কৰিবা আৰু
অ বাকী হ ভাল ন
বাকী আছো দিয়া ছুটীত আছো বুলি ক'ম পোৱাই চোন।
অ মই শুনা পাইছিলো আজি এই ইয়াক ফোন কৰিছিলো বা বাবুক ফোন কৰিছিলো আহ সি কৈছে যে এই বিকাশ আহ শ্ৰুতি দাসে মই আৰু সুধি লওঁ কি হৈ আছে কামৰ কেনেকুৱা পচাৰ কি সাত হাজাৰ ছুটি লব লগা হ'ল মাহৰ লাস্তত সেই কাৰণে ফোন কৰিলো।
থাকেই বাৰু
হয়, হয় এতিয়াতো আৰু আগত কৈ বেছি প্ৰেছাৰ হৈছে চাগে ন
অ প্ৰমোচন হোৱাৰ পৰা
তাকেতো আৰু ঐ তোমাৰ চিনিয়ৰ বোৰতো আগৰ নাইে তুমি আৰু সেই বেলেগ এজনে চাই আছা গোটেইখিনি
অ', পুৰণা ষ্টাফ বিলাকতো নাই বাৰু
তাকেতো হয় আৰু আৰু নতুনকে কিছুমানে জইন কৰিছে বুলি শুনিছিলো এ ৰিচেন্টলি
আহ নতুন জইন কৰিছে নতুন চাৰে পাৰিছ জন চাৰি পাঁচজন মানে জইন কৰিছে বাৰু কিন্তু কামত সেনেকুৱা নাই গুৰুত্ব নাই
নাই অ আমাৰ দৰে আমাৰ দৰে আৰু আমি যেনেকে কৰিছিলো আহ কেনেকে আমি নিজৰ কাম সময়ত শেষ কৰিব লাগে হ সোনকালে কৰো মিলি জুলি কৰো সেনেকুৱা ধৰণৰ আৰু ক'ত থাকেন সকলোৱ নাথাকে নহয় এনেকুৱা
অ আগৰ
নে কিছুমানে টো টাইম চাই ন ৰাতিপুৱা আহিব কিমানটা বজাত অফিচতো আহি পাইছো চাব আৰু কেতিয়া আবেলি যোৱা সময় হব সেইটোতহে চাই থাকে সিহঁতে কাম কিমান হৈছে কি হৈছে? একোৱেই নাই সিহঁতৰ
অত
আৰু মাহৰ শেষত সেই পইচা কণ পাব লাগে। দৰমহাটো পাব লাগে।
সেই ত', যিকেইটা, মানে, কাম কৰি আছে। ধৰা, সেইকেইটা কৰিয়েই আছে আৰু যিকিটা, মানে, পালা মাৰি আছে পালা মাৰি আছে।।
অ এইটোতো হয়েই। তো।। আগৰ পৰা আহ এতিয়াৰ নহয়। হয়, আগৰ পৰা হয়। কিছুমানে কা যি ইয়াতে। কিন্তু চাবা, হা, যোনে বে বেছিকে কাম কৰে। সিহে বেছিকে গালি শুনে। মানে, কথাবোৰ শুনে আৰু চিনিয়ৰৰ কথা কথাবোৰ শুনে।। এই যোনে কাম নকৰে সিয়ে তাক কোনেও একোৱে নকয়
হয় নক
একোৱেই নকয়। এইটোতো আগৰ পৰাই হয় মইতো ভাবিছিলোঁ যে কেতিয়াবা পৰাই মই আৰু এই, সেই লাইনত মোৰ কৰিব মন নাই সেইকাৰণে মই আৰু কৰবাত কিবা মানে বেলেগ মই সেই চাই আছিলোঁ। অপৰচুনিটি মই পালোঁ। বাচ, ওলাই আহিলোঁ
নাই ভাল কৰিছা, এনেকুৱা ময়ো চাই আছো বাৰু। যদি সেনেকুৱা কিবা ভাল বেটাৰ অপশ্চন পাই যাওঁ।।
তাকেটো সেইটো কৰিবা সেইটো কৰিবা তোমাৰ।। অ', তোমাৰ চোৱা হা এতিয়া তোমাৰ এই যিখিনি তুমি পইচা পোৱা আহে সেইখিনি পইচা তুমি তাতে ভড়া ঘৰত থাকিব লাগিল।। অ খোৱা বোৱা আছে তুমি ঘৰতো।। চাগে পইচা দিব লাগিল হ হয় নে? তোমাক যিমান খিনি খৰচ থাকে বাপৰে আজিৰ দিনত তোমাৰ সেইখি সেইখিনি পইচা য়েদি ক'ত হয়।।
এইখিনি এইখিনি পইচা দি নিমিলে।
নিমিলেতো নিমিলে তাকেতো মই ধৰা আগতে নাইটৰ পইচাও দিছিলে হয় নে হলিডে আমি চানদেৰ পই পাইছিলো বা হলিডে পইচাও পাইছিলো ত'সেনেকে হৈছি ভালেখিনি হৈছিল কিন্তু এতিয়া তো সেই সেইটোও নাই। সেইটোও বন্ধ কৰি দিছে।
বন্ধ কৰি দিছে তাকে। তথাপিতো আৰু কামটো কৰি থাকিবই লাগিব না এতিয়া তুমি বেটাৰ অপশচন এটা নোপোৱাকে এইটো কাম এৰি দিব নোৱাৰা।
সেইটোতো হয়েই, সেইটো, সেইটো কৰিব নোৱাৰা তুমি যেতিয়া কাম কৰি থাকিবা চাবা তুমি যেতিয়া কাম কৰি থাকা ন? তে তেতিয়াহে মানুহক লগপাই থকা তেতিয়াহে তোমাৰ মানে মানুহৰ লগত ইন্টাৰেক্ট হৈ থাকে। তুমি যদি কাম এৰি কিনে বহি দিয়া ঘৰত তোমাক চবাচোন কোনেও নুসোধে তোমাৰ কথা গমে না
গমেই নাপাব না অ', অ', তুমি মানুহৰ তাত অ'। ইনফৰৰ্মেশ্যন নাপাব ক'ত কাম আছে ক'ত কি কথা এতিয়া দুই, চাৰিজন মানুহ লগ পাই আছা কামৰ ক্ষেত্ৰতে হওঁক বা কিবা ক্ষেত্ৰতে হওঁক
তাকেতো তাকে মই স সেয়ে ভাবি আছো যে, মই, মই ভাবিছিলো যে, এই এবাৰ আমাৰ যাতে ভে কেঞ্চি ওলিয়াইছিলে হা। মানে মই যিটো পোষ্টত আছো সেই পোষ্টৰ ভেকেন্সী ওলাইছিলে
অ'।
ত মই মই ভাবিলো যে, তোমাক কওঁ কিন্তু পিছত মই কনফাৰ্ম হ'লো যে, অ', ভেকেঞ্চিটো ইয়াত নহয়, তোমাৰ এই বেলেগ মানে বেলেগ ব্ৰাঞ্চতহে আমাৰ ব্ৰাঞ্চ
অ', বেলেগ লোকেচ ন কাৰণে
নাই এই তিনচুকীয়া নে গোলাঘাট কিবা আছিল
অ', তাতে অ', আৰু এটা আৰু ৰিচেন্টলি আ, ওলাইছে কিন্তু তোমাৰ সেই বৰপেটাৰ কাৰণে মানে বৰ টাত ব্ৰাঞ্চত চাব লগা কোনো নাছিল সেইকাৰণে বেক অফিচৰ কাৰণে ল আয়োজন বি বিচাৰি আছিলে মোক কৈছে মোক সুধিছ যে কোনোবা আছে নে কি কৰিব পাৰ মই ক'লো গুৱাহাটীত হলেতো কথা নাছিলে কিন্তু এ বৰ তাত কোনে যাব
বৰপেটাৰ ফালে কোনে যাব ফেমেলিৰ এ ঘৰৰ এৰি ফালে যাব নোৱাৰাৰে ন আমাৰ গুৱাহাটীত থাকাই প্ৰব্লেম তথাপিতো
হয় ত সেইকাৰণে মই নকলো আৰু তোমাক মই মই ভাবিছো আৰু তুমি ক'ত নো যাবা
নাই ৰঙিয়াৰ ফালেও কিন্তু যদি কেতিয়াবা পোৱা জনাবা ৰঙিযা ৰঙিয়াৰ ফালেতো ব্ৰাঞ্চ আছে চাগে
ৰঙিয়াত ৰঙিয়াত নাই ৰঙিয়াৰ ব্ৰাঞ্চটো তোমাৰ সেই নলবাৰীৰ পৰা এইটো হয়
এই যি কৰে নেকি
ৰঙিয়া টো নলবাৰী এ ৰ নলবাৰীৰ পৰাই ওচৰ হৈ যে ৰঙিয়াটো
অ অ
সেইকাৰণে তাৰ পৰা চাই আৰু বাকী খিনি তোমাৰ এতিয়াতো সেনেকোৱা গুৱাহাটীত এ এতিয়ালৈকে মই শুনা নাই যে এ কৰবাত ভেকেঞ্চি ওলোৱাৰ কথাটো শুনা নাই
অ অ
বাকী সেয়ে চলি আছে আৰু আমাৰো খালি আমাৰ ইয়াতে অ অ আমাৰ ইয়াত তোমাৰ হি কাম মানে মেনটেলি প্ৰেচেছাৰ নহয় আৰু মাহৰ লাষ্ট দুইদিনমান দুই চাৰি দিন মান
মাহত দুদিন দুই চাৰি দিন প্ৰেছাৰ লোৱা বেলেগ কথা আৰু মাহ তৰ প্ৰায়ভাগ দিনে প্ৰেছ ৰোৱা এইটো বেলেগ কথা আমাৰ দেখোন মাহতৰ প্ৰায়ভাগ দিনেই প্ৰেছাৰতে যায়
হয় হয় এইটো মই বুজো ন মই তাতে কৰি আহা ন মই তা কৰি আহা মই সেইকাৰণে বুজো হয় এ গোটেই কেইদিন যে আৰু বিশ বিশেষকৈ তোমাৰ ইভিনিং শ্বিফ্ট থাকিলে হা ইভিনিং শিফ্টততো
অ এই য দি কিিবা কিবি এই নক'বা আৰু কিতাক ইমান যে জ্বালা কামত জালা হওক কামত মানে
আৰে নহয় কামত চোৱা হা সেইটোও হয় অ সেইটোও হয় আৰু তোমাৰ চোৱা যদি আহ গোট গোতেই বিলাকে আমি যদি মিলি জুলি ভালদৰে কাম কৰো দুয়োজনে ভালদৰে কাম কৰি আছে অ পুৰা আৰু চাৰিজন তোমাৰ মানে সেই পাল মাৰি আছে ইফালে সিফালে কৰি আছে এ টাইম টো খেদাই আছে সেই সেনেকুৱা ধৰণৰ সেনেও ভাল নালাগে ন তুমি অকলে অকলে তাতকে ভাল তুমি কোনো নথকাকে অকলে কাম কৰা তথাপিও তোমাৰ ইমান এইটো নহয় বেয়া নালাগে এই তুমি গম পোৱা যে মোৰ বাহিৰেও আৰু কৰা মানুহ নাই ত মই কৰিব লাগিব কিন্তু যেতিয়া মানুহ থাকে কে আৰু তোমাৰ সেই উ সেই কেইজনৰো পইচাটো তোমাক নি দিয়ে ন
নি দিয়ে নি দিয়ে
তে সেই- তৰকাৰণে বা সেই, বিয়া লগাতো অভিয়াছ। অ, সেইটোৱে হয়।
ম তোমাৰ কথাটো বুজি পাইছোঁ মই। মানে কি মানুহ নাথাকাই ভাল, নাথাকিলে নিজে কৰা বস্তুটো ভাল। কিন্তু মানুহ থাকি কেনে যদি আৰু মই গত- টেইখিনি প্ৰেছাৰ ল'ব লাগে
তাকে সেইটোযৱে। মই- ম মই বুজাব বিচ-
উম।
তাকেইতো। মই ক'ব মই কোৱাটোৱেই এইটো হয় যে তোমালোক তুমি অকলে আছা? ঠিকে আছে। ব এতিয়া মই যেনেকে আমাৰ ব্ৰান- চত মই অকলে আছোঁ ন, মূৰ আৰু কামটো যে বেলেগে- কৰি দিব, মোৰ আশা নালাগে। বা মই কাকো এক্সপেক্টো নকৰোঁ। মোৰ কাম মই নি- ই শেষ কৰি দিওঁ।
শেষ কৰি যাব লাগিব, অঁ।
মই
সেই হিচাপত তাৰমানে, সেই হিচাপত তাৰমানে তোমাৰ প্লেনিংটো কৰিব পাৰি যে, ইমান সময় বজাত মই এইখিনি কাম কৰি- ক্লিয়াৰ কৰি দিম, এনেকুৱা তাইপ। এ বেলেগ এজন থাকিলে সেইটো কামো ন- হৈ নাযায়।
আৰু তাতে বিশেষকৈ আমি কিমান, চুটিৰ কাৰণে আমি কিমান মানে অহ, কান্দিব লগা হয় ন? আৰু কুৰি-কুৰিয়াৰততো বা বা, মানে, তোমাৰ মই চাৰি বছৰত, ধৰা, তোমাৰ সেই দুৰ্গা পূজা চোৱাই নাছিলোঁ। এইবাৰ সেই দুৰ্গা পূজাত মই কণ্টিনিউৱাছলি পাঁচ দিন বন্ধ। কণ্টিনিউৱাছলি পাঁচ দিন বন্ধ আৰু তাৰ দহ, অ', আৰু দহ অ', দশমীৰ এ, পিছদিনাখনতো মই নিজে বন্ধ ল'লোঁ। ছয়দিন হ'ল আ। ত', এইটো মাহত তোমাৰ টোটেল বাৰ দিন বন্ধ।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
এইটো, এইটো মাহত তোমাৰ বাৰ দিন বন্ধ। আ, মাত্ৰ ওঠৰ দিন কাম কৰিছোঁ। ত',
সেনেকে তোমাৰ কি মানে কি আহ এনেকুৱা ক্ষেত্ৰত কেনেকা হয়? কামটো যদি প্ৰেছাৰো হয় ন, ত', গাত নালাগে।
হয় হয়, তাকেইতো
অ, হ'ব পাৰে। পইচা কম আছে। মানে, পইচা সিমান নাই দিয়াচোন মানে এ এটা মানে, থাকেতো এটা লিমিট লৈকে থাকে পইচা সিমান নাই। কিন্তু অ', শান্তি আছে। শান্তিত কাম কৰি আছোঁ বাছ। অ', অ', অশান্তিত নাই। অ', অ', এতিয়া না ইভিনিং ডিউটি, না মৰ্ণিং ডিউটি, না নাইট ডিউটি। একো নাই ৰাতিপুৱা যাও আবেলি আহো
আমাৰ কামটো কেনে, তুমি ডিউ খেতি কৰি অহাৰ পিছতো দহ পোন্ধৰটা কল আহিব
নাই, নাই, মই গ'ম পাইছোঁ, মই-মই গ মই গ'ম পাওঁ ন, ইয়াত এতিয়া আৰু ফু, আৰু অফিচ বন্ধ কৰি গোটেই যাব। কোনে আৰু তোমাক ফোন কৰি সুধি থাকিব যে, য়ে, ব, এ, এইটো কি হ'ল সেইটো কি হ'ল, সুধিব নেকি? আমাৰ
শূন্য। আপচনয়ে নাই। অ'। হম। কিন্তু আমাৰ, আমাৰ লাইনটো একেবাৰে বেলেগ ন, সেইকাৰণে অলপ হেই হয় আৰু।
তাকেতো। মই সেইয়ে কাৰণে ফোন কৰিলো। কি কৰি আছ আজি অ', ছুটি লৈছা বুলি সু ফুনিলো ঘৰত গ'লা নেকি ন ইয়াত
অ'। অ', নাই, নাই। ঘৰতে আছো বাৰু
উম দিয়া এতিয়া ব
অ'-অ, দিয়া- দিয়া হ'ব, একো নাই, মই তোমাৰ সেই কি কৰি আছা কাৰণে ফোন কৰিলোঁ যদি মই কিবা বা পাওঁ অপৰচুনিটি মই পাওঁ মই তোমাক ইনফৰ্ম কৰিম দিয়া অঁ অঁ ঠিক আছে দিয়া অঁ।
উম উ